হেল্ল' শুনিছা আহ কি খৈ আছা
এ কি কৰি া আৰু এনেই আজি ইমান বৰষুণ ন কাপোৰ বিলাক ধোৱা কাপোৰ বিলাক নুশুকালে তাৰ পিছত সেই চততে দি থৈ দিছিলো যে এতিয়া তাকে অলপ অলপ শুকাই লৈ আহিছোঁ বোলো ফেনৰ তলতে দি থৈ দিম ৰাতি বাহিৰত আকৌ ৰাতি কাপোৰ ফালে বেয়া যে সেইটো কাৰণে তুমি কি কৰিৈছা তুমি কি কৰিৈছা অ ভাত বনাইছা কি বনাইছা আজি
ছিলে এতিয়া ভাত কেইটামান বনাইছো আৰু ভাজি অলপ বনাইছো আৰু ৰঙালাও আলু ভোল এ এনেকে ক
ভালে কৰিছা দিয়া তেনেকে খাই ভাল লাগে ন সদায় আকৌ তোমাৰ একেবিধ বস্তু খাই থাকিবলৈও মন নাযায় খোৱা বোৱাাতটো এনেও মানে ভাল হোৱা ভালো অ ত তোমাৰ অ মা তোমালোকৰ এই যে মাজতে যে তেল এটা যে বনাইছিলা যে ো তেল যে হেৰি দিলে যে ভাল চুলিত দিলে যে ভাল বুলি যে কি তেল দিছিলা বোলে সেইটো কি কি দি বনাইছিলা
এ মিঠি গুটি দিছিলো আকৌ হেৰি নৰসিংহ পাত দিছিলো তাৰপিছত নাইক কল তেল এনেকে কৰি পেলাই গৰম কৰি পেলাই পিয়াজো দিছিলো অলপ অ সেইকেইটা দি পেলাই পিয়াজো দিছিলো অলপ সময় উতলাই আছিলো আৰু উতলাই উতলাই তাৰপিছত তেলটো চেকি পেলাই বতলত ভৰাই থৈ দিছিলো সেই তেনেকে বনাইছ চুলিত লগালে
অ অ নহয় সেয়য়া যে তুমি যে সেই অ অ সেয়াই তুমি যে মোক যে সেই তেলটো যে দিছিলা সেই তেলতটো মানে মোৰ ৰুমত থকা ছোৱালীজনী যে তাই মানে দুদিন লগালে দুদিন লগাই পেলাই কৈছে তেলটো কৈছে লগাৰ পিছত মানে চুলিখিনিও ভাল লাগে গে লগতে মানে অকমান চুলি খিনি পিছদিনাখন ধুই দিলে ফৰফৰিয়া হৈ থাকে যে তাই মোক সুধি আছিল কৈছিল কিহেদি বনাই দিছে নো তোমাক তেলখিনি মই বোলো সুধি পেলাই তোমাক জনাম দিয়া আৰু বোলো মই সুধিলেহে গম পাম মই কাৰণ বনোৱা নাই যে মোক বোলো দিহে পঠাইছিল আছিল কাৰণে মই বোলো সেই তাকে বোলো তোমাক সুধু মিঠি গুটি মানে অলপ ল'লেই হ'ল আৰু ন
অ মিথি অ তেল খিনি অনুযায়ী মিথি গুটি আও কলা জিৰাটো যে কলা জিৰাটোও লব লাগিব
এনেটো জবা ফুলৰ পাতটো আৰু কণী দিলেও চুলি খিনি পিছল হয় নহয় জানো
উম জবা ফুলৰ পাত আকৌ হেৰি দিবা লাগিব নালাগে তেল খিনি ন হয় জবা ফুলৰ পাত আৰু হেৰি এল'ভেৰা এলোভেৰা উম এলোভেৰা আক অ সেইকেইটা পিচি পেলাই উ থুপথুপিয়ীয়া খাব নহয় মিথি গুটিও দিব লাগিব আৰু পিয়াজ এটা মিঠি গুটি আগদিনাখে তিয়াই থব লাগিব অ তিয়াই থব লাগিব তাৰ পিছত তিয়াই থৈ পেলাই তাতে দি পিয়াজ এ তাউৰ দিবা লাগে। সেই পিচি পেলাই ৰাতিপুৱা মূৰত লৈ দুঘণ্টা তিনি
থাকিব লাগিব তেতিয়া মানে চুলি খিনি ধুনীয়া পিছল হয় আৰু ন। নিজৰ অ মোক মানে তাকে কৈ আছে।
মই আজি তিনি চাৰি দিন মানৰ আগত লগাইছো হে। উম, এই চুলি সোপা ইমান খজুৱাই।
সেইটোৱে আৰু কি জানা গৰম দিনত কাৰণে চুলিবিলাক ইমান ঘামে আৰু কৰে বেছিকে এতিয়া মানে চুলি মানে বহুত কৰিছে তোমাৰ। সেইটো কাৰণে মানে মই যে তেলটো লগাই আছো। তেলটো লগোৱা কাৰণে মানে মোৰ সৰু সৰু চুলিও বহুত গজিছে যে। তাই মানে তাকে লগৰজনীয়ে তুমিনো কি লগাইছা? লগাইছা, চুলিও গজিছে, সৰাও নাই ইমান। মইলো মোক আৰু ঘৰৰ পৰাই তেল এটা বনাই দিম পঠাইছিলে মই সেই তেলটোকে লগাইছোঁ ৰ'বাচোন মই বোলো সুধি পেলাই তোমাক জনাম। তাই মানে ক'লে দিয়াচোন বাৰু দুদিনমান মইয়ো মানে লগাই চাওঁ। কেনেকুৱা পাওঁ তাৰ পিছত তাই লগাইছে, তাইও মানে ভাল পাইছে মানে। তাইয়ো হে অ, অ তেনেকে কব লাগিব। মইতো এনে মানে মিঠি গুটিটো পিচি পেলে মিঠি গুটি পিচি জবা ফুলৰ পাত পিচি মই ইয়াত মাজে মাজে লগাই থাকো ৰু মোৰ ওচৰতে জবা ফুল এজোপা আছ যে অ জপা ফুল এজোপা আছে যে।
অ, এলোভেৰাও দিবি তাতে। এলোভেৰা এলোভেৰা গছ নাই যদি তে হেৰি আনিবি। কিনি আনিবি আ বা অ হব।
কিনি অনাটো ভাল ন?
অঅ। নহয় কিনাটোও দি দিবি তাতে। অলপমান সৰহকে দিবি আৰু হেৰি ধৰি ল এচামুচ মান।
অ, আজি ইমান ঠাণ্ডা ন? অলপমান ঠাণ্ডা নে আজি বোলো?
আম্বা। এ বৰষুণ পৰি গোতেই থম গেলা ওলাব কৰিব নোৱাৰোঁ খোজ চোজ কাঢ়িব নোৱাৰ খোজে কাঢ়িব নোৱাৰিলো আজি মই।
উম বহুত বোকা হৈ আছে গম পাইছা মই মানে এতিয়া এনেই ওপৰতে অকমান। খোজ কাঢ়ি ফুৰিছো বৰষুণটো অকণমান খন- সেয়া এৰা নিচিনা পাওঁতে মানে দুইজনীয়ে ওলাই গ'লোঁ। ওলাই গৈ পেললে বোলো মা আছগে অকণমান আনো তাৰপিছতে হেৰি নৰসিংহও অলপ পালো মানিমুনিও অলপ কিনি আনিছো। কিনি আনি পেলাই বোলো জালুক দিম। অকনমান বোৰ জলা কৰি মাছৰ সৈতিয় খাম বোলো মাংস খাব মন যোৱা নাই।
অ উম মাংস সবা সদায় খোৱাও ভাল নহয় হয়।
অ ঘৰত যাম বুলি আছিলো হে নগলোৱে বৰষুণৰ কাৰণে নগলোঁ ইমান বৰষুণ যাবও নোৱাৰিলো চুটিও নল'লো সেইটো কাৰণে অ সেইকাৰণে নগলোঁ সেই তাকে এতিয়া মানে অকন জ্বলা কৰি খাম বোলো নৰসিংহ আঞ্জাকে। সিংহ আন্ডাত আঞ্জা আক চ- চৰ্দি হৈ থাকিলে ভাল হয়।
অ ভাল সেইটো নৰসিংহ মানিমুনি ভেবেলী লতা এনেকে এইবিলাক মিক্স কৰি পেলাই খোৱাটো ভাল ।অ তাত নেবেচে ন?
নৰসিংহৰ মানে ওচৰতে আছে যে ৰুমত সেইটো কাৰণে পোৱাও আৰু উ নয়- হেৰি মানিমুনিটো প্ৰায়ভাগ মানে মাজে মাজে বেচে গাঁওৰ মানুহ বিলাকে লৈ আহিলে।
অ এতিয়া কলমৌ শাকো বেচে নহয় কলমৌ শাকো কিনি পেলাই খাবি
ন আগতে পাইছিলোঁ আনিছিলোঁ চাৰিমুঠি দিছিলে। ত্ৰিছ টকা লৈছে।
আহ আহ উম ময় হে আনি পেলাই কিনি আনিবেলা খাইছো আ হেৰি
চব মানুহৰ পৰা খাবলৈ ভাল নালাগে নহয় ক'ৰ পৰা বা আনে হয় তাতে মানে এজনী মানে বাইদেউৱে আনে সেই বাইদেউজনীয়ে আকৌ যৰ পৰা আনে ভাল জেগাত তেওঁলোকৰ নিজৰে পথাৰ আছে যে। সেইকাৰণে তাই আনিলে লও আৰু তাই। পৰা ঘৰে ঘৰে দিয়ে মানে সেই মানুহজনী
অ মই চাৰিআলি পৰাাই আনিছিলো কিনি ।
চাৰআলি পৰা আনিছাত তুমি এ আমাৰ চাৰিআলিতো ভালেই ন তাতে মানে যিখিনি মানুহে বেচে সেইখিনি গাঁৱৰ মানুহে বেচে
গাঁৱ মানুহে সেই বুঢ়ী এজনী আনে আমাৰ সেই ওচৰে বুঢ়ী এজন জনী আনে স ওচৰৰ পথাৰ খনৰ পৰা আনে আৰু । স খাবলৈ ভাল অ এনে মই ঢেকীয়া কচু এইবিলাক কিনি নাখাও
অ আমাৰ সেইখিনিতে তোমাৰ পায়েই হয় নহয় তুমি ঢেকীয়াটোো তোন পোৱাই ন কচুো আমাৰ ঘৰতে আছে হয় সেইটো কাৰণে এই যে আমাৰ যে ওচৰত যে বাই এজনী ঘৰত যে ইমান ধুনীয়া কচু এটা আছিলে যে বগা বগা যে মিঠা মিঠা ধান সেইটো খাইও ইমান ধুনীয়া লাগে সেইটো কছো আকৌ তুমি পোৱাই নাযায় ধৰে বহুত বেলেগৰ পৰা আনিলে
অ সেইটো ইয়াত পোৱা নাযায়
এনেকুৱা দিনত উল কচো নহয় ন
ভাদ মাহতহে খাই
ওকচু টো ভাদ মাহতহে
অ ভাদ মাহতহে খাব লাগে সেইহটো ভাদ আহিল তেেনেকুৱা ভাদ মাহতেও খাব লাগে আৰু হেৰি লগত খাই যে কিছুমানে মুৰ্গী মাংসৰ লগত খাই মাছৰ লগত খাই এনেকে সেইটো মানে অ সেইটো মানে খাতটো ভাল লভ ভাদ মাহত ওলকচু ঔ টেঙা উম ওলকচু চৌ টেঙা নাও মাছৰ লগত যে এনেকে কৰি খাই তেনেকে মানে খাব লাগে বোলে আগৰ দিনৰ মানুহে কয় এইবিলাক ভালে সজুৱতি ছোৱজনী নহয় উম
আগতে নাও মাছটো পোৱা আজিকালি আকৌ তুমি নাৱও মাছটো ইমান পোৱা নাযায় নহয় হয় আগতে এচটাা এচটা নাও মাছ পোৱা যায় নহয় আগতে এচটাা এচটাা পোৱা যায় এচটা এচ অ পোৱা যায় তেতিয়া তুমি পোৱা আজিকালি তোমাৰ বৰষুণৰ দিনত যদি বেছি বেচিব আনে মানুহে পালে লৈয়ে লয় তুমি পিছৰ মানুহ খিনিয়ে পোৱাই নাযায় মানে সেইটো কম ওলাই খুব মানে মানে কম ওলাই আগতে যিবিলাক মাছ মানে তোমাৰ এতিয়া পুঠি মাছটো চাবাচোন চটা চটা পুঠি মাছটো পোৱাই নাযায় ইমান পালেই মানুহে লৈ লয় নহঁ
আৰু তাকৰ দাম বেছি। দামো বেছি দে সেই ত একেবাৰে এশ টকা পোৱা কব সৰু সৰু পুঠি মাছ কেইটাতে মিঠা মিছা মাছৰ যে কিবা দেৰশ টকা।
ডাঙৰটো দুশ টকা অকণমান মিডিয়ামটোহে ডেৰশ টকা ইমান দামঁ। খাবলৈও ইমান ধুনীয়া মি থা মাছকেইটা
সেইটো মিঠা হয় আক এই বাকলি সোপাতে যায় সেইটো বেছিকে সেইটো কাতত গোটেই বাকঁলি সোপাই বেচি যায়।
অ', তুমি মানে সেই মাছটো মানে নহয় কাটি পেলাই বাচি বাঁচি লৈ তুমি যদি অকণমান মছলা চছলা দি পেলাই বনোৱা ধৰি লওক মাংস নিচিনাকে তাকে ইমান ধুনীয়া লাগে
অ সেইটো ভাল লাগে কিন্তু হে এ পোৱা কিনিলেচোন বাকলি সোপাই বেছি যায়।
অ এপোৱা কিনিলে তোমাৰ এ পোৱা আধা পোৱা বাকলিত যায় আধা পোৱাহে মাছ
অ সেইকাৰণেহে ইমান এদিন হেদিনাখন শিকিছিলো তেওঁ এপুৱা মান সি একেবাৰে দেৰশ টকা লাগে তেওঁ এশ বিশ টকা দিলে আৰু ।
তুমি বঙালী মানুহখিনিয়ে নহয় মিছা মাছটো ডাঙৰ মিছা মাছ নাৰিকল দি পেলাই বনায় খাবলৈ ইমান ধুনীয়া হয় মিঠা পিঠা মিঠাও এটা সোৱাদ আহে নাৰিকলৰ তুমি খাই থাকিলে মানে খাই থাকিব মন যাব কিন্তু সেটো তোমাৰ মানে সেইটো মাছ বহুত ডাঙৰ মিছা মাছ। ইমান সহজতে আমাৰ ইয়াত পোৱা নাযায়।
অঁ পোৱা নাযায়, মই এবাৰ খাইছিলো আমাৰ পেহী এজনী ঘৰত। এইয়া সিহঁতক ছিলে ডাঙৰ ডাঙৰ জেং মাৰে নহয় কপিলিত কেনে জেং দি থয়, থওতে সেই জেং মাৰোতে ওলাই ডাঙৰ মিছা মাছ। একে গৰৈ মাছৰ নিচিনা এটা গৰৈ মাছ অকমান হেৰি ডাঙৰ হৈছে আও, অ সেইকেইটা বাকলি সচাকৈ মাংস নিচিনা বনাই আছে, বৰ ধুনীয়া লাগিছে।
উম হয় দিয়া, অ' সেইটোৱে- সেইটোৱে, অ দিয়া হ'ব দিয়া অ হ'ব দিয়া উম্।